অ
কি কৰি আছা?
মই ঘৰতে আছোঁ বাৰু
অ এই বোলো হেৰি ভাত পানী খালা
অ
ভাত-পানী খাই বহি আছো কিবা ৰাস্তাৰ কাম কৰি আছে তাকে চাই আছো ৰবা অলপ
অ আচ্ছা কিবা দায়িত্ব দিছে নেকি?
আপুনি খালে?
ভাত-পানী মই বাৰু খোৱা নাই খাম আৰু এতিয়া লাহেকে বাৰটা মানত
এ দায়িত্ব মানে কি আৰু ঘৰৰ আগৰ ৰাস্তা অলপ চাই আছো আৰু ক'ত কি কেনেকে কৰে
অ আচ্ছা আচ্ছা আচ্ছা অ বাকি এই কি বুলি কয় ব্যস্ততা নাই কিজানি
নাই ব্যস্ত নাই ঘৰতে আৰু এইকেই এইকেইদিন গৰম বন্ধ আৰু পঢ়া-শুনাৰ ইমান এটা প্ৰেছাৰ নাই এতিয়া
উম উম উম
উম
তাকে বোলো যদি এনে আছা এই হেৰি বোলো কথা এটা মনত পৰিল হেৰি এতিয়াতো ধৰ কি বুলি কয় বিভিন্ন এবিলাক আমাৰ অসমত কি বুলি কয় শিক্ষাৰ লৈত বহুত কিবা কিবি হৈ আছে মাজতে দেখা পালো গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কিবা হেৰি হ'ল আন্দোলন হ'ল কিবা শিক্ষা তাকো পঢ়া মানে অ মাচুলক লৈ কিনে
অঁ এইটো আপোনাৰ দৰং কলেজতো হৈছিলে
উম উম উম
উম উম
কি পাবা ধৰ শিক্ষাটোৰ কথা অলপমান কৱছো
শিক্ষাটো কি মানে এতিয়া মাচুলটো অলপ বাঢ়িবই কাৰণ বস্তুবিলাক আমি ডেভেলপ কৰিব লাগিবতো
উম উম
অলপ ডেভেলপ হ'বলৈ গ'লে অলপ মানে পইচাৰো প্ৰয়োজন হয় যিহেতু
অ অ তাকে সেইটো হয় বাৰু
মানে অলপ বেছি হ'ল মানে বাজেটতো সেইটো কাৰণে মানে ছাত্ৰ ছাত্ৰী খিনি মানে অলপ অশান্তি হৈছে সেইটো কাৰণে তেওঁলোকে মানে ৰাস্তাত ওলাই আহিবলৈ মানে বাধ্য হৈছে আৰু
উম উম উম হেৰি কি মানে ধৰ পুৰণা শিক্ষা ব্যৱ স্থাআৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থা এই দুটাৰ কি ডিফাৰেন্ঞ্চ মানে পাইছা ধৰ
পুৰাণা শিক্ষা ব্যৱস্থাটো একদম লেখত লব লগীয়া
উম উম
আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থা পুৰণা শিক্ষা ব্যৱস্থাৰ মাজত মানে আকাশ পাতাল পাৰ্থক্য আছে
অ অ
বৰ্তমানৰ শিক্ষা ব্যৱস্থা আপোনাৰ এ টাই ভাল যিয়ে তিয়েত মানে উন্নত মানৰ শিক্ষা মানে শিক্ষা ব্যৱস্থা মানে পদ্ধতিসমূহ লগতে আমাৰ যিখিনি আমাৰ শিক্ষা ব্যৱস্থাত প্ৰয়োজনীয় বস্তু ধৰক যিহেতু ধৰক আপোনাৰ কম্পিউটাৰ বা অনান্য ধৰণৰ কিছুমান বস্তু
তাকেতো
শিক্ষাৰ লগ জড়িত সেইবিলাক মানে এতিয়া ডেভেলপ হৈছে সেইবোৰৰ জৰিয়তে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ সুবিধা সুবিধা হৈছে মানে শিক্ষাখিনি গ্ৰহণ কৰাত
উম উম উম উম উম
বুজি পোৱাত মানে এতিয়া আপুনি ধৰক এতিয়া কম্পিউটাৰত আপোনাক থ্ৰী সেই এনিমেচনেৰে মানে বস্তুবোৰৰ টপিকসমূহ আপোনাক বুজাই দিব পাৰে
তাকে তাকে আধুনিক সুৰক্ষা ব্যৱস্থাতো এতিয়া ধৰ ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি কিনে শিক্ষা হয় আজি কালি আগতে ধৰ এতিয়া হেৰিহে আছিল আহ কিতাপ পত্ৰৰ যি যিখিনি পাইছিলো সেইখিনিৰ বিষয়ে পঢ়াইছিলো
অ
মানে ধৰ উম উ আগতে ধৰ এনেকোৱা আছিল এ টপিক এটা আছিল সেই টপিকটোৰ কিতাপত যিখিনি লিখা আছিল সেইখিনিৰ বিষয়ে আমি মানে গম পাইছিলো কিন্তু এতিয়া ডিজিটেল মাধ্যম হোৱাৰ লগে লগে মানে ধৰ আহ কি বুলি কয় কিতাপৰ তথ্যখিনিৰ লগতে ধৰ আমি নতুন উদাহৰণৰ কিছুমান উদাহৰণ কিছুমান মানে হেৰি পাও পাও ত' মানে মনত ৰখাত বেছি সুবিধা হয় আৰু সেইটো ভাল বাৰু উম এতিয়া ধৰ পুৰ শিক্ষা যিহেতু কি বুলি কয় গুগুল ব্যৱস্থা আছিল আমাৰ আগতে প্ৰাচীন প্ৰাচীন মানে কি আৰু ধৰ ব্ৰিটিছ যেতিয়ালৈ মানে আমাৰ ভাৰতত হেৰি কৰা নাছিল তেতিয়ালে আমাৰ ভাৰতত ধৰ গুৰুকুল ব্যৱস্থা আছিল ত গুৰুকুল ব্যৱস্থাৰ বিষয়ে ধৰ কেনেকোৱা এটা ধাৰণা
গুৰুকুল ব্যৱস্থাটো সেইটো একদম লেখত ল'বলগীয়া
উম উ
তাত মানে ধৰক আপোনাৰ মানে ব্যৱহাৰিক জীৱনৰ সৈতে জড়িত মানে শিক্ষাসমূহ দিয়া হয় আমি যাতে ব্যৱহাৰিক জীৱনৰ সৈতে মানে আমি তেওঁক মানে সংযোগ কৰিব পাৰো শিক্ষাটো
উম উম উম গুৰুকুল ব্যৱস্থাত সেইটো সেইটো ভাল আছিল আৰু ধৰ গুৰু আৰু শিষ্যৰ বিশ্বৰ মাজত এটা আত্মিক সম্বন্ধ আছিল লগতে ধৰ মানে। শিষ্যসকলে গুৰুক সন্মান কৰিছিল আজিকালি দেখা গৈছে যে এ শিক্ষকক মানে ছাত্ৰী। ত সন্মান নকৰে এইটো এটা বহুত ডাঙৰ সমস্যা হৈছে।
হয় হয়।
তাকে সেইটো এটা বহুত হেৰি বিষয় আছিল ধৰা আগতে।
হয়। আৰু আগৰ গুৰু গুল ব্যৱস্থাটো মানে আপোনাৰ কি হৈছিল তেল সৰুৰ পৰা যাতে ল'ৰাজনে। একদম ডাঙ মানে নিজকে কেনে মানে অকলে। কেনেকুৱা চলিব পাৰে সেইটোৰ ওপৰত মানে গুৰুত্ব দিছিলো গুৰুগল ব্যৱস্থাত। তাৰ পিছত নিজে নিজৰ ওপৰত মানে কেনেকৈ থিয় থিয় দিয়ক।
উম উম গুৰুগোলত সেইটো ভাল আছিল বাৰু এটা।
হয় চব মানে আপোনাক। গুৰুগুল ব্যৱস্থাত আপোনাৰ নিজৰ কাম নিজে কৰিবলৈ মানে বিশেষকৈ মানে গুৰুত্ব দিয়া হৈছিল।
উম উম উম।
যাতে ছাত্ৰ জনে মানে শিষ্যজনে মানে। যিকোনো পৰিস্থিতিৰ।
উম।
মানে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে নিজে নিজৰ ওপৰত মানে নিৰ্ভৰ কৰিব পাৰে।
তাকেতো সেইটো সেইটো শিক্ষা গুৰুত্বপূৰ্ণ আছিল। মানে বৰ্তমান ধৰ এতিয়া ব্যৱহাৰিক শিক্ষাটোৰ পৰিমান কমি গৈছে মানে। নতুন হেৰিটো কৰিব চেষ্টা কৰি আছে কিন্তু তথাপিও মানে ধৰ। কিতাপৰ মাজতে বেছি আবদ্ধ হৈ থাকে ধৰ। অ মানে শিক্ষা ব্যৱস্থাটো সেইকাৰণে মানে। উ এই যিবিলাক ধৰ ব্যৱহাৰিক শিক্ষাৰ পৰা অলপ দূৰত থাকে। যেনে ধৰ আগতে আগতে মানে কি ক'ম। ত মানে ককা আইতাহঁতে ধৰ এই বিষয় বাহ বেতৰ কাম বিলাক কৰিবও জানিছিল।
হয়।
আমিতো আমি সেইবিলাকো নাজানো ধৰ এতিয়া বাঁহ বেতৰ কাম বা। সেইটোৱেইটো ব্যৱহাৰিক শিক্ষাৰ জ্ঞানটো বহুত প্ৰয়োজন মানে। যদি কি অকস্মাত। ভগৱানে নকৰক বাৰু অকস্মাত যদি মই মোৰ। এক্সিডেণ্ট এটা হয় দুৰ্ঘটনা এটা হয় ধৰক পৰিহনে ভাঙি থাকিল বা কিবা এটা হ'ল। তাৰপিছত মইতো ধৰ অন্যান্য বেলেগ কাম কৰিব নোৱাৰিম কিন্তু বাঁহডাল কোনোবাই কাটি আনি দিলে তাৰ পৰা ধৰ। কিবা বাঁহ বেতৰ কাম কৰি ধৰ মই মোৰ নিজৰ জীৱনটো ধৰ। আহ হেৰি কৰিব পাৰিম সেইখিনি বেছি। সেইটো এটা ধৰক গুৰুত্বপূৰ্ণ সেই সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে ব্যৱহাৰিক শিক্ষাটোৰ ওপৰত।
এতিয়া মানে আপোনাৰ শিক্ষা ব্যৱস্থাটোত মানে ব্যৱহাৰিক শিক্ষাৰ মানে একো হেৰিয়েই। তাত মানে কিতাপত অকল দুটামান ছবি দিয়া থাকেয়া সেয়াই মানে কিন্তু আগতে এনেকুৱা এনেকুৱা নাছিল মানে।
ত সেইটো আগতে বস্তুবিলাক ব্যৱহাৰিকভাৱে শিকোৱা হৈছিল।
প্ৰেক্টিকেলে আছিলে আগতে বস্তুবিলাক।
উম উম উম আজিকালি এতিয়া কেৱল কিতাপৰ মাজতে সকলো হেৰি হৈ থাকে।
উম।
তাকে।
আৰু আগৰ আমাৰ যিবোৰ বেত মানে গুৰু গুল ব্যৱস্থা মানে বেত আমাৰ ধৰক। আপোনাৰ যিবোৰ আগৰ পুৰণি গ্ৰন্থ।
তাকেতো
এইবোৰা মানে সেইবোৰৰ মানে শুদ্ধ শুদ্ধ জ্ঞানসমূহ দিয়া হৈছিল কিন্তু এতিয়া মানে নানা বিভিন্ন ধৰণৰ কী কিতাপ পত্ৰবোৰ আহি আহি গৈছে
তাকেইতো আগতে এতিয়াতো বেদ বেদক ধৰ হেৰি বুলিহে গণ্য কৰিছিল যথেষ্টখিনি উচ্চ হেৰি আছিল বেদৰ গতিকে আৰু আগৰ শিক্ষা ব্যৱস্থাত এ মানে ধৰ চোৱা যদি এ ভাৰতত ভাৰততো এনেকোৱা এখন ঠাই আছিল য'ত মানে বাহিৰৰ পৰা আহি কিনে শিক্ষা গ্ৰহণ কৰিছিল ভাৰতত
হয়
উম এতিয়া নালান্দা হওক তক্ষশিলা হওক উজ্জয়নী এইবিলাকতো ভাৰতৰে হেৰি আছিল বিশ্ববিদ্যালয় আছিল এইবিলাকত ধৰ এতিয়া এ বিভিন্ন হেৰি আহিছিল হিউৱেন চাং হওক এইবিলাক পৰিব্ৰাজক বিলাক আহি উঠি বিভিন্ন শিক্ষা গ্ৰহণ কৰি তেওঁলোকে গৈছিল আমাৰ ইয়াতে কিন্তু আজিকালি দেখা গৈছে যে মানে বাহিৰত পঢ়িব যায় ধৰ মানুহে লণ্ডন বা অন্যান্য যিবিলাক আছে কেম্ব্ৰীজ অক্সফৰ্ড কিন্তু তাৰ যিটো বেচটো মানে যিটো শ ক্তিটো উৎসটো সেইটো ভাৰতেতো আছিল আজি কেম্ব্ৰিজতৰ মানে অক্সফৰ্ড এইবিলাক হোৱাৰ আৰতো তক্ষশিলা উজ্জয়িনী এইবিলাকৰ বহুত ডাঙৰ এটা অৱদান আছে
অ অ সেইটো হয় বাৰু আৰু আপোনাৰ আগতে মানে যিবোৰ আমাৰ গুৰুকুলৰ শিক্ষা গুৰুসকল আছিল আমাৰ গুৰু তেওঁলোক যথেষ্টখিনি জ্ঞানী আছিল
উম উম উম
কিন্তু আমাৰ বৰ্তমান সময়ৰ শিক্ষকখিনিও জ্ঞানীয়ে বাৰু হ'লেও তাৰ মাজত মানে কিছুমান থাকে যি মানে মানে শিক্ষাটো মানে গুৰুত্ব নিদিয়ে
তাকেতো তাকে সেইটো সেইটো হয় বাৰু উ তেওঁলোক মানে মানে হেৰি বুলিহে ভাবে ধৰ অ পঢ়াব লাগে স্কুলত যাব লাগে মানে হেৰিটো কৰিব লাগে দৰমহাটো লৈ কিনে থাকিব লাগে সেইটো বুলিহে ভাবে কিন্তু পঢ়োৱাটো যে এটা
গুৰুকুল ব্যৱস্থাৰ পিছত আমাৰ বিদ্যালয় পদ্ধতিসমূহত আমাৰ দেউতাহঁতৰ দিনৰ ককাহঁতৰ দিনত মানে বিদ্যালয় বেট এতিয়াৰ মানে ব্যৱস্থাটো আছিল
তাকেতো গুৰুকুলৰ সেই ব্যৱস্থা উম উম উম
এতিয়া যদি আপুনি স্কুলত কোনোবা এজন ল'ৰাক যদি আপুনি এটা মানে হাতেৰে মানে যে থাপৰ দিয়ে মানে সেইটো মানে বিৰাট ডাঙৰ কেচ হৈ যায়
তাকেতো সেই সেইটো বহুত হেৰি কথা সেইটো এটা মানে বৰ্তমান সময়ৰ মানে আৰু যিটো যুৱ উশৃংখল হৈছে ধৰ আজিকালি
হয়
সেই তাৰ মানে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবোঁ যুৱ শৃংখলতা তাৰ ফলতো হোৱা বুলি মই ভাবো আৰু শিক্ষকৰ ওপৰত যেতিয়া মানে শিক্ষকে যেতিয়া এছাৰীৰে কোবোৱা বন্ধ কৰিলে
হয়।
তে তেতিয়াৰ পৰাই এইটো মানে বেছিকে হোৱা বুলি মই ভাবো আৰু।
আৰু এতিয়া মানে মানে এডুকেশ্বন প্ৰগ্ৰেম মানে এটা বিজনেচ কৰি দিছে কিছুমানে।
তাকেতো। এডুকেশ্যনটো এ বৰ্তমান বিজনেচ টাইপ হৈ গৈছে।
অ আগতে ইয়াক ব্যৱহাৰ কৰিছিল আমাৰ গুৰুকুল ব্যৱস্থা যাতে আমি আমাৰ তলৰ প্ৰজন্মখিনিক জ্ঞান দিওঁ।
অ
সমাজৰ সেই মানে ভাল কাম কৰক বা ভাল এজন ব্যক্তি হওঁক কিন্তু এতিয়া মানে আমাৰ শিক্ষা ব্যৱস্থাত যিসকল মানে মেইন তেওঁলোকৰ মানে অকল পইচা বিজনেচ
উম উম উম সেইটো সেইটো মানে বহুত এটা বেয়া কথা হৈছে বাৰু।
এতিয়া আপুনি কচিং এটা কৰিব গলে আপোনাক মানে অ অল পইচা ক্লিয়াৰ কৰি লয় তাৰপিছত আপোনাৰ শিক্ষাক আপোনাৰ শিক্ষা মানে কি ইডুকেশ্যনখিনি আপুনি বৰ জানক বা নাজানক
উম উম উম- সেইটো সেইটো হৈছে বাৰু এতিয়া অ যিটো বিজনেছ হৈছে সেইটো বন্ধ হ'ব লাগে বিজনেছ হত এতিয়া পেপাৰ লিক বা অন্যান্য কিবা কিবি এইবিলাক হোৱা দেখা গৈছে গতিকে শিক্ষা শিক্ষা ব্যৱস্থাটো শুধৰণি কৰিব লাগিলে এইবিলাক ঠিক কৰি মানে বিজনেছটো বন্ধ কৰিব লাগিব আৰু
অ এই বিজনেচটোৰ কাৰণে এতিয়া মানে পেপাৰসমূহ লিক হৈ থকা হৈছে
তাকেতো।
এই বিজনেছ প্ৰগ্লেম মানে যেতিয়াৰ পৰা ইনষ্টিটিউশচন গিলা আহি আহি গ'ল বহুত ইনষ্টিটিউচন হ'ল ন।
উম উম।
তেতিয়াৰ পৰাই আপুনি লক্ষ্য কৰিবচোন পেপাৰসমূহ লিক হোৱা আৰম্ভ কৰিছে।
সেইটোৱ সেইোৱ। তাকে বোলো অলপ কথা পাতো বুলি হেৰি কৰিলো শিক্ষা ব্যৱস্থাৰ ওপৰত।
আ। আমাৰ মানে আমাৰ বৰ্তমান অসমত অসম চৰকাৰে বাৰু শিক্ষাৰ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে বাৰু যথেষ্টখিনি বিদ্যালয়সমূহৰ নিৰ্মাণ কৰি আছে।
সেইটোৱে
কিন্তু কিছুমান গাঁৱৰ একদম ভিতৰুৱা অঞ্চলৰ শিক্ষা ব্যৱস্থাসমূহ যেতিয়া উন্নতি হোৱা নাই মই মানে কিছুমান দেখা পাওতো
উম উম উম শিক্ষা ব্যৱস্থাৰ যথেষ্ট খিনি বাৰু উন্নতি হৈছে যদিও এতিয়া গাঁৱলীয়া ঠাই বিলাকত বহুত ক্ষেত্ৰত মানে উন্নত হোৱা নাই মানে শিক্ষা ব্য্য়ৱস্থাটো গতিকে গাঁৱৰ মানে উত্তৰৰ অঞ্চল বিলাকত যাতে মানে শিক্ষাটো হেৰি হয় সেইটোত মানে হেৰি কৰিব লাগে আৰু।
অ
অকে দিয়া পিছে অলপ হোলো শিক্ষাৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো, উম উম হ'ব দিয়া।